শুনিছা
অ শুনিছো কোৱা।
অ কি খবৰ ময়ো আছো ৰবা তুমি
ময়ো আছো এনে আছো ভালেই বাৰু তোমাৰ খবৰ কেনেকোৱা।
ভাল বেয়া দুটাই ৰবা।
হয় নেকি কিয়?
এ আমাৰ ডাঙৰ জেঠি মাঁতো ঢুকালে সেইকাৰণে।
হয় নেকি
অ তুমি পিছে ক'ত থাকা?
হু
তুমি পিছে ক'ত থাকা
মই গীতানগৰ।
অ অ ঠিকে।
তোমালোকৰ ফালে মানে বিহুৰ কাপোৰ চাপোৰ কিনা হয় নে নাই।
হয় হয় বিহুৰ কাপোৰ কিনা হয় আকৌ আমাৰ এ এটা হৈছে জানুৱাৰীত হোৱা বিহুটোততো কাপোৰ নিকিনে। এপ্ৰিলৰ বিহুততো কাপোৰ কিনে বুৱেও কাপোৰ তোমালোকৰ ফালে
আমাৰ ফালে বাৰু কাপোৰ বোৱা নাযায়। কিন্তু কিনা হয় আৰু। মানে এনেই এ গাঁৱততো তেনেকে যোৱা নহয় আমাৰ বিহুত।
গাঁৱত বাৰু বোৱা হয়ে গুৱাহাটীত থাকিলেনো কত বোৱা হয় আমাৰো কত নো বোৱে। কিনে চব নতুন কাপোৰ।
উম সেইটোৱে এনে ইয়াত চাদৰ মেখেলা আছে নে নাই?
আছে আছে তোমাৰ।
অ আছে বাৰু মোৰো।
বিহু-চিহু নাচনে নাই।
উম উ উ আছো হো হো।
অ।
বিহু নাচে নাচিতো ভালেই লাগে।
সি সি ইহ পিছে তোমাৰ কোনটো বিহু ভাল লাগে বেছিকে।
মোৰ গোটেই কেইটা বিহুৱে ভাল লাগে হে হা।
সেইটো বাৰু মোৰো একো স্পেচিফিক নাই যে এইটো বিহু ভাল লাগে ই হা মোৰো গোটেই কেইটাই বিহুৱে ভাল লাগে। অসমীয়া হয় যদি ই হা ক এটা বিহুৱে ভাল লাগে বুলি কেনেকুৱা বেয়া কথা
হি হা অ সেইটোৱেইটো উমহু উম। মানে পিঠা-চিঠা বনোৱা নে নাই।
মই সেনেকে পিঠা বনাই মানে বনাও কিন্তু মোৰ মানে পিঠা অলপ ভাল নহয় বনালে। এনেই মই বনাই পা বনাব ট্ৰাই কৰো কিন্তু মানে নুঠে পিঠাখন ভাঙি যায়।
উম উ উ উ
তোমাৰ।
বনাব খোজো বাৰু মায়ে বেয়া হ'ব বুলি বনাবই নিদিয়ে হে হে হে।
মই এখনমান বনাও বেয়া হৈ যায় নেক্সট টাইম নিদিয়ে মায়ে আৰু
উম সেই হেন্তে তেনেকুৱাই হয়। এতিয়াতে মানে আৰু হাত পুৰি যায় যে।
অ আৰু বহুত দেৰি সেই হৈ থাকে উম উ উ সেইটোৱে।
উম উ উম উ উ চুচ সেইটোৱে তোমালোকৰ ফালে বিহু-চিহু হয় নে নাই।
হয় হয় আম আমিতো ব মইতো গুৱাহাটীত থাকো গুৱাহাটীততো ইমান হেৰি কে নহয়তো বিহুতো।
উম উ উ।
ত' মই যি হ'ব মানে বিহুত আমি প্ৰত্যেকবাৰে গাঁৱত আহোঁ। উৰুকা হওক বহাগ বিহু হওক খালি ঘৰত থাকিলে কাতি বিহু। বু বা অ গাঁৱততো আৰু ক'বই নালাগে বিহু মানে আৰু গমেই পালাচোন কেনেকুৱা আমাৰ।
উম উ সেইটোৱে।
গুৱাহাটীত অকল কাতি বিহুতটোহে। চাগে আমি পালন কৰো বাকি গোটেই কেইটা বিহু আমি গাঁৱতে আহো।
অ অ হয় নেকি।
অ মানে আমাৰ গাঁৱত চব ফেমিলি একেলগে ন ত' সেইকাৰণে মানে আমি। গাঁৱতে বেছিকে চেলিব্ৰেট কৰো।
অ অ অ হয় নেকি ভাল লাগে ন গাঁৱত।
অ ভাল সেইটো বস্তু মানে তুমি গুৱাহাটীত নোপোৱা।
অ গুৱাহাটী নাপায় এইটো বস্তু উম তাকে। ভাল লাগে আৰু
উ উ উ এতিয়াই তোমাৰ ঘৰত কোন
হুম উ উ
তোমাৰ ঘৰত কোন কোন আছে পিছে?
ঘৰত আছো আমি মা, মই পাপা, বা, চ'ব আছোঁ।
কি পঢ়ি আছা তুমি?
সেইটোৱে আৰু। উম, মইতো এতিয়া কলেজত।
এনেই ডান্স চান্স তুমি কৰা ন, নাচ? যাম। অ', তোমালোকৰতো গাঁৱতো টো চাগে মনে বিহুত তেনেকুৱা মানে পুৰা ফাংচন টাইপৰ হয় ন?
হয়, হয়, খোলা বিহু পাতে।
অ'।
তেনেকে বিহু অ' মুকলি বিহু সনেকে পাতে। গুৱাহাটীতো পাতে কিন্তু গাহ তেতিয়া আৰু ঠাই বিধে-বিধে‌ হে পাতে মানে।
অ', সেইটোৱে।
চাই পাইছা নে গুৱাহাটীত খোলা বিহু?
অ', অ', মুকলি বিহু মই মানে মাজতে কৰ্মশালা কৰিছিলোঁ যে তেতিয়া গৈছিলোঁ।
উম।
তেনে বাৰু আগতেতো স্কুলতো তেনেকুৱাকে মুকলি বিহু হওঁক বা এনেকুৱা পাতিছিলে ন? আজিকালিহে নাপাতে কিছুমানত।
উম।
উম, সেইটয়ে। এ ভাল লাগে আৰু চাই। এই কিছুমানতো গছৰ গছ তলৰ বিহু নে কি বুলি যে কয় উজনিৰ ফালে।
সেইটোতো গাঁও, আমাৰ গাঁওতো পাতে আৰু উজনিৰ ফালেটো পুৰা কবই নালাগে আৰু তাতে।
উজনিৰ ফালে এয়া তোমাৰ ম' যুঁজ, কিবা যুঁজ কুকুৰা যুঁজ এনেকৈ বহুত কিবা কিবি খেল পাতা হয় ন?
দেখি আজিলৈকে দেখি পোৱা নাই, তুমি চাই পাইছা নেকি?
চাই পাইছাম, চাই পোৱা নাই বাৰু মই মানে ইয়াতে গুৱাহাটীত তো কোনেও তেনেকে খেলাত নাযায় ন?
নাপাতে উম। আৰু লোৱাৰ আচামৰ ফালে তেনেকে নাপাতেও নেকি সেইটো বস্তু?
লোৱাৰ আচামৰ ফালে নাপাতে চাগে দেই। মানে মই তেনেকে গাঁৱত নাযাও ন?
মইতো আহি থাকোঁ আৰু গাঁৱততো তেনেক এনে খেলা চেলা পাতে বাৰু। কিন্তু ধৰি লোৱা তোমাৰ এনে মহ' যুঁজ, কুকুৰা যুঁজ, তেনেকে মই মানে আজিলৈকে সৰুৰ পৰা ডাঙৰ হলোঁ দেখা নাই কিন্তু।
অ', ম'হ যুঁজ, কুকুৰা যুঁজটো উজনিৰ ফালে পতা হয়।
হয় অ', কিন্তু ইয়াতেও পাতিব লাগে লোৱাৰ আচামত।
অ', লোৱাৰ আচামত'তো আৰু নাপাতে চাগে?
নাপাতে আ মইও দেখা নাই।
অ', এনে তোমাৰ বাৰু মাঘ বিহু তোমাৰ এয়া ভেলা পুজি জ্বলাই তেনেকুৱা ধৰণৰ হয়। উম সেই পুৱাতে উঠি জ্বলাই যায় যে। আমি চাবলৈয় নাপাওঁ, শুইয়ে থাকো।
থাকিলে চোৱাই নহয় আৰু তাতেতো নজ্বলাই ন তেনেকে।
উম, আমাৰ ইয়াতে বাৰু জ্বলাই, কিন্তু মানে দেৰি হয়। মানে গাঁৱত অ'।
দেৰি হয় দিয়া, ঠিকে কৈছা মানে কি হয়, ৰাতিপুৱা উৰুকা খাওঁতেই দেৰি হয়। তাৰ পিছত শুই আৰু উঠে একদম পাঁচটা ছটাতে উঠে আৰু ঠাণ্ডা তেতিয়া। উঠিব মন নাযায় সেই মোৰ অ আৰু মোৰত কেতিয়াবা। চোৱা নহয়, কেতিয়াবা হে মোৰ চোৱা হয়, মোৰ দু দুই বছৰ তিন বছৰ। মই চোৱাই নাই ভেলা পুজি জ্বলোৱা।
উম, মই চাওঁ বাৰু মই এবাৰ এনেকে গাঁৱত থাকোতে মানে আমি চাবলে নাপালোঁ মানে।
শুইয়ে থাকিলো এই ৰাতিপুৱা অ ৰাতিপুৱাই জ্বলাই দিলে আমি চাবলে নাপালো।
উ হয় মোৰো হয় তেনেকুৱা।
উম
তেতিয়া তুমি গাঁৱৰ ফালে কিয় নাহা?
গাঁৱৰ ফালে মানে তেনেকে যোৱা নাযায় আমাৰ। মানে ইয়াতে মানে বিহু। হেৰি কৰা হয় আৰু ইয়াত। তাতে পতা হয় গোটেইবিলাকে লগ হয় ইয়াতে, উম ধৰা ইয়াতে আইতাহঁতৰ ঘৰত থাকো তেনেকুৱা হয়।
তোমাৰ মানে আইতাহঁতৰ ঘৰো গুৱাহাটীতে মানে।
মানে মোৰ মাৰ মামী হয়, মোৰ আইতা হয়। তেনেকুৱাকে আৰু বুজিছা।
উহু। বিহু বুলি ক'লে আৰু গা সাতখন আঠখন হৈ থাকে।
উম বিহু আহিলে আৰু ঢোলৰ মাত শুনিলে নাচো নাচো লাগি যায় উম। এতিয়াতো আৰু আহিয়ে আছে বিহু।
আহি আছে উ নতুন বছৰত বিহু।
অ জানুৱাৰীত। মাঘৰ বিহু আহিবই আকৌ পিঠা চিঠা বনোৱা মানে মাঘৰ বিহুত পিঠা। অঁ পিঠা বনোৱা হয়, তাৰপিছত আৰু যেতিয়া পিঠাখিনি শেষ হৈ যাব।
তেতিয়া আৰু খাও খাও লাগে অ সেইটোয়ে দৈ চিৰা।
উম।
বিহুত পিছে তুমি বেছিকে কি খাই ভাল পোৱা।
বিহুতো মই পিঠা মায়ে বনোৱাৰ পৰাই মই পিঠাই খাই থাকো।
মই বাৰু পিঠা ইমান এটা ভাল নাপাও খাও আৰু এখন দুখন তাত। তাকে বেছি ইমান ভাল নাপাওঁ।
উম মই মানে মিঠা বস্তু খাই ভাল লাগে আৰু টো বেছি। বেছি ভাগটো মিঠাই বস্তু বনোৱা যায় ন সেইটো কাৰণে ভাল লাগে আও,
সেইটোৱে।
উম। লাৰু পিঠা। আৰু ইয়াতেটো আৰু বিহুত তোমাৰ ৰাতি ৰাতিলৈকে অনুষ্ঠান হয় নহয়। গায়ক আহে আকৌ গায়ক চাবলৈ যাও, উম। ফাংচনবিলাক চাবলৈ যাওঁ।
কিন্তু যিমানে যি নহক গাঁৱৰ নিচিনা গুৱাহাটীত সেই বিহুতো নাপায় জানানে।
উম।
সেইটো বস্তু মানে যেতিয়া মই মোৰ ক্ষেত্ৰত, আৰু যেতিয়া আমি গাঁৱত নাহো এনেহলো এইবাৰ বিহুতটো ভাল নগ'ল। সেনেকুৱা ফিল হয় কিয় হয় সেইটো না জানো গুৱাহাটীতো ছেইম লাৰু পিঠা বনাই বা একেলগে খানা খাও, একেলগে নাচিবও যাওঁ ৰঙালী বিহুতো আমি ঘৰে ঘৰেও নাচিব যাওঁ।
হয় নেকি অ আমাৰ ইফালেও আহে।
অ আমি যাও বাৰু
হুঁচৰি উম মানে আজিকালি মানে কি হৈছে জানা গুৱাহাটীত বুলি নহয় কিছু মানে গাঁৱতো কিছুমান চাইডত মানে এনেকুৱা আছে। বিহুতো মানে বিজনেচ টাইপৰ কৰি লৈছে ন। বুজিছা মানে হুঁচৰি মাৰিব যাব। পইচা দিব লাগিব বা অ'হ। গায়ক মাতিব তাতেও পইচা দিব লাগিব পইচা ডিমান কৰিব। তেনেকুৱা হয় ন সেইটো কাৰণে মানে কিবা এটা ভাল নালাগে আৰু বুজিছানে।
প্ৰায় বস্তু বিলাকে বিজনেচ হৈ গৈছে, কাকনো কি কবা ন।
উম সেইটোৱে। হ'লেও ভাল লাগে আৰু মানে। পৰিয়ালৰ লগত মানে পাতি উম চেলিব্ৰেট কৰি। ভাল লাগে
হয় এতিয়া দেৱালী আহি আছে
উম এতিয়াতো দেৱালীও আহিলে
তাকে সেইটোও ভাল লাগে মোৰ বেয়া নালাগে
দেৱালীও ভাল লাগে কিন্তু বিহুতটোও বেছি ভাল লাগে
বেছি ভাল লাগে সেইটোতো অসমীয়াৰ একদম প্ৰাণ
উম তাকে পিছে এতিয়া ক'ত আছা গুৱাহাটীতে নে
এতিয়া ব ৰ্তমান মই গাঁওঁতে আছিলো ৰবা গুৱাহাটীত পৰহি আহিলো মোৰ জেঠাইজনী ঢুকাল মানে
অ হয় নেকি কিবা বেমাৰ হৈ আছিলে
অ এজমা আছিলে মানে ইনফেকচন হৈ গৈছে লাংচত পৰা পাম লোৱাতে লোৱাতে তাৰপিছত বহুত আগৰ পৰা হৈ আছিল তাৰপিছত আমটি সুদ হৈ যে সেইদিনাখনো কিবা কাপোৰ ধুলে নেকি তোমাৰ এই বুকত একম হাৰ্ডিত ডুব পালে তেনেকে সেনেকে সেনেকে মেডিকেল জি এম চিত আছিলে তাৰ পিছত পৰশো বুধবাৰে অ বুধবাৰে ৰাতিপুৱা ঢো কাল একেলগে আমি ডেড বডিও লৈ আহিলো আমিও আহিলো
অ হয় নেকি
এতিয়া গাওঁতে আছো কেইদিনমান একদম শ্ৰাদ্ধ যোৱাৰ পিছতহে যাম মানে
অ তেতিয়াতো আৰু থাকিবই লাগিব আৰু কেইদিনমান ন
উম আকৌ দেউতাৰ অফিচ আছে দেউতাই বাৰু গ'ল মা আছে
ঠিকেইে আছে দিয়া বাৰু উম দুয়োটাতে মিলি থাকিব লাগিব উম উম উম দে এয়াতে বাৰু ভালকে থাকিবা উম দিয়া উম দিয়া
অ অ